অহ অহ কি কি কৰি আছা? মই আছোঁ ৰ'বা ঘৰতে। আচ্ছা ময়ো এই ভাত খালোঁ ভাত খাই। শুই উঠিলো অলপ আগত তুমি ফোন কৰোতে মানে তেতিয়া মই শুই আছিলোঁ মোবাইলটো অফ কৰি মানে। ৰাতি টোপনি ভাল নহল এই গৰমৰ কাৰণেই। কোন এতিয়া অলপ শুলোঁ এতিয়া উঠিলোঁ।
থিক আছে। মানে গৰমো পৰিছে ৰ সেই এতিয়া এই আমাৰ এতিয়া বেমাৰ আজাৰ বিলাকে হ'ব কিজানি মানুহ বিলাকৰ
হয় হয় আজি মই অলপ অকমান আগত মানে বতৰৰ খবৰ চাই থাকোতে পালো আজি বোলে আটাইতকৈ মানে এইকেইদিনৰ ভিতৰত বেছি মানে উত্তাপ বাজি হৈছে কিবা সাতত্ৰিছ ডিগ্ৰী
অ অ অ অ মই চাইছো অলপ আগত মই মোবাইলত চাইছো অলপ আগত চাওঁতে মানে তাত দেখিছো সয়ত্ৰিশ ডিগ্ৰী এ ত্ৰিশ ডিগ্ৰী তোমাৰ হ হৈছে মানে সাইত্ৰিশ ডিগ্ৰী মাৰিছে আজি
তাকেইতো বাপ্ৰে ভাবিছচোন এনে এটা উৎকট
হয়।
এনেকুৱা উৎকট গৰমত মানুহ মানে আমি জীয়াই থকাৰ মানে একেবাৰে টান হৈ পৰিছে জানানে
হয় হয় তাকেই তুমি হয় মানে তোমাৰ এতিয়া এই বেমাৰ বিলাকো হ'ব মানে তোমাৰ বহু বেমাৰ আহি গল
তাকেই অ হয় হয় এই গৰমত কিন্তু
খজুৱতি হ'ব বেছি যে তোমাৰ খুজুৱতি মানে এইবিলাক খামচি খামাচি ওলাব
ঠিকেই হ ঘামচি মোৰ ওলাইছেই মোৰ সমস্যা দ দিনা মই ফাৰ্মাচীত দেখুৱালো আৰু
অ অ এ মোৰো ওলাইছে হাত খনত দু খন হাততে ওলাইছে একদম ৰঙা ৰঙা পৰি ওলাইছে গৰমৰ কাৰণে হৈছে আগতেটো গোটাই ওলাইছিল পিঠিতো গো ওলাইছে তাৰে পিছত হাতত এইবিলাক এই আজিকালি মমত থকা আগত এইতোটো তোমাৰ হেৰি হৈছিল মানে
হয় হয় আহ
এতিয়া বাহিৰত এনেকে নাযাও সেইবও খামুচি ওলাইছে।
উম', হয়-হয়।
আৰু এতিয়া মানে এই আমাৰ গৰম বেছি মানে স্বাস্থ্যৰ যতন ল'ব লাগে হয়নে কি ভাবা তুমি?
হয়-হয়, আৰু ল'ব লাগে তুমাৰ স্বাস্থ্যৰ যতন ল'ব লাগে। আৰু তোমাৰ এই পানী কিন্তু পানী কিন্তু খুব পোৱা যায়ছে, এ ফ্ৰিজৰ পানী খোৱাা যায়
অ'-অ'। ফ্ৰীজৰ পানীটো বাৰু অ', ভাল লাগে। কিন্তু বেছি ঠাণ্ডা খোৱাতটো ভাল নহয় গম পাইছে নে? মানে ধৰা ক'বাৰ পৰা বোলে গৰমত আহিলে আহি খব কৈ ঠাণ্ডা পানী খাই দিলাহ। বোলে ইমান এটা ভাল নহয় বুলি শুনিছো কিন্তু শৰীৰৰ বাবে।
অ', ভাল নহয় বেছি অলপ মানে তোমাৰ ভিতৰতো আমাৰ দেহাৰ ভিতৰতো গৰম হৈ থাকে ন, তেতিয়া এটা বস্তু ঠাণ্ডা দিবা তাত থোৱা ওলাই যাব তো তাত যেতিয়া তুমি এটা গৰম ইজ পানী ঢালি দিব, থোৱাা ওলাই যাবই।
উম'-উম', হয়-হয়।
এ তেনেকুৱা টাইপ সেইকাৰণে কয় গৰমত গৰম পানী খাব লাগে।
উম'- উম'- উম', কাৰণ মানে সাধাৰণ পানী আৰু, সাধাৰণ তাপমাত্ৰাত থকা পানীটো। উম'।
হয়-হয়। এই কিন্তু বেমাৰ আজাৰ তুমি কি ভাবা? গৰমত তোমাৰ কেনে কেনেকুৱা বেমাৰ হ'ব পাৰে, কোৱাচোন অলপ মানে?
এই গৰমত বিশেষকৈ সাধাৰণ বেমাৰ বুলি কলে আমাক প্ৰধানকৈ মোৰ ঘৰুৱা সমস্যাটো। মানে আমাৰ যিহেতু মূৰো আছে অকমান ৰ'দত মানে গ'লে বিশেষকৈ আৰু মূৰৰ বিষ প হয় বিষ উঠে মোৰ খুব বহুত। আহ, তাৰ পিছত মূৰ ঘূৰা সমস্যা এনেকুৱাতো থাকেই গৰমত মানে। ৰ'দত অলপমান গ'লে তাৰপৰি মানে এই গৰমত মানে প্ৰেছাৰ-প্ৰেছাৰ জাতীয় মানে এইবিলাক সমস্যাও বহুত দেখা দিয়ে। কাৰণ গৰম ত আৰু ধৰা খাদ্য লৈ এতিয়া আমি কিছুমান এই ধৰা যেনে হাঁহ, পাৰ এনেকুৱা ধৰণৰ প্ৰেচাৰত যিবোৰ বেয়া খাদ্য কিছুমান মানুহে মানে নাজানি খাই দিয়ে। তাৰ ফলত কিন্তু বহুত সমস্যা হয়। তুমি কি ভাবা কোৱাচোন?
উসত্ব বুলি কয় নেকি প্ৰেছাৰত তোমাৰ। উচ্চ ৰক্ষ্টপদ হেৰি তোমাৰ মানে মোৰ এজন মাজতে অ'। এজনে মোক লগতে লগ ধৰিছে মানে কৈছে হাঁহ খাওঁ যদি লৈ আহিবি। মই কৈছো এ গৰমত হাঁহ খাবা মানুহ মৰিব। কৈছে হাঁহ এই গৰমত বোলে হাঁহ
নাই-নাই-নাই এই গৰমত মানে সেইবোৰ একেবাৰে আৰু খাদ্য খালে তোমাৰ মানে ক'লো নহয় উচ্চ ৰক্তচাপ বা প্ৰেছাৰ তোমাৰ প্ৰেচাৰ আছে-আছে নেকি?
এ, মোৰ অলপ আছে ৰ'বা তোমাৰ হাই প্ৰেছাৰ অলপ আছে।
অঔ তেতিয়াহ'লে একেবাৰে হাঁহ খোৱা ত সাৱধান তেতিয়াহ'লে। সেইকাৰণে, এইবিলাক এইবিলাক মানে হয়, ধান উৰুকাৰ সময়ত ঠাণ্ডা বতৰ যিহেতু হয়। চ' আমাৰ পূৰ্বপুৰুষসকলেও মানে জানে যে তেতিয়া মানে এইবিলাক আমি খাদ্য খোৱা উচিত। এই উৰুকাৰ সময়তেটো বেছিকৈ খায় না ঠাণ্ডা বতৰ
হয়, হয় তাৰ মানে তোমাৰ ঠাণ্ডাৰ দিনত খাব পাৰি এইবিলাক একো নহয়। মানে যিহেতু গৰম হয়। কিন্তু এতিয়া এতিয়া এ এনেকুৱা বতৰত খাব নোৱাৰি। এ তোমাৰ ধৰা বৰষুণ দি আছে এ হতা ধৰিছে হতা তোমাৰ হতা ধৰা বুলি কৈ যে বৰষুণ স সপ্তাহ জুৰি ধৰে। তেনেকুৱা বতৰ হ'লেও খাব পাৰি মানে। তোমাৰ তেনেকুৱা বতৰত খাই ভাল লাগে তোমাৰ তেনেকুৱা ঠাণ্ডা হৈ কেনে থাকে আৰু
হয় হয়।
সেনেকুৱা টাইপ তোমাৰ
উম, তাকেইতো গতিকে খাদ্যক লৈ মানে আমি গৰমত সচেতন হ'ব লাগে অলপ হয় নে?
হয়, হয় হয় সচেতন হ'ব লাগে। মানে তোমাৰ নহ'লে বেমাৰ আজাৰ বহুত হ'ব পাৰে। কিন্তু তোমাৰ আগতে হেৰী বেছি হৈছিল। তোমাৰ এ এইবিলাকো বহুত হৈছিল তোমাৰ কি বুলি কয় খুজুৱতি এইবিলাক বেছি হৈছিল।
খুজুৱতি হয়, খুব হয়। গৰমত মানে ঘামি থকা যায়তো ঘাম ওলাই ঘাম ফলত খুজুৱতিৰ মানে নিচিনা বহুত সৃষ্টি হয়।
হয় হয় আৰু তোমাৰ হেৰীও হৈছিলে আগত
হয় হয় অক কৰা হয় হয়। এইটো কিহৰ বাবে হয়? মই ইমান নাজানো বাৰু
এ, এইটো মানে চাফ - চিকুণ নহ'লে হয় বেছি চাফ - চিকুণ আগৰ মানুহ বিলাক লেটেৰা মানে তোমাৰ এইবিলাক গা চা বেছি নু
উম উম আৰু তাতে ধৰা চাবোন তাবোনৰো বেছি ব্যৱস্থা নাছিলে। চাবোন তাবোন নলগাই যে
এ কিন্তু, মই ভাবো তোমাৰ চাবোনটো মই কিন্তু তেনেকে নলগাওঁ মানে সপ্তাহত এদিন বা দুদিনে লগাওঁ এইটো চাবোনটো ভাল নহয় মানে তোমাৰ শুনা মতে অলপ
এই এনেকুৱা কি কয় মানে, হয়, কিছুমান বুলি কয় মানে কোনো কতি নকৰা নিমৰ এনেকুৱা ধৰণৰ যদি মানে ব্যৱহাৰ কৰে। এনেকুৱা বিলাকৰ যিবিলাকত ধৰক কোনো মানে একো মানে বিশেষ প্ৰভাৱ নেপেলায় চাইডিফেক্ট নথকা বুলি যিবোৰ কয় সেনেকুৱা ধৰণৰ বিলাক কিন্তু ব্যৱহাৰ কৰিব পাৰা
অ পাৰি পাৰি তেনেকুৱা পাৰি তোমাৰ আজিকালি নেমুৰ নেমু মহা নেমুৰ এইবিলাক ওলাইছে তোৰ হিচাপত তেনেকুৱা ওলাইছে তেনেকুৱা পাৰি বাৰু আৰু মই চেম্পুটো মাথাটো ধু কেতিয়াবা মই চাবোন তেনেকে ব্যৱহাৰ নকৰোঁ
সদায় নকৰোঁ আৰু
অঁ অঁ হয়
তুমি কৰা নে সদায়
এ গৰমত ন উৎক যিমান গৰম যে পৰিছে এতিয়া মই দেখা পাইছোঁ কিছুমান মানে বি বিদ্যালয় ব্যক্তিগত বিদ্যালয় কিছুমান খোলা ৰাখিছে কি ক'বা এই ক্ষেত্ৰত এইটোতো উচিত হোৱা নাই
উচিত হোৱা নাই উচিত হোৱা নাই
যিহেতু এই জুলাই মাহত মানে গৰম বন্ধ চাপে মানে যিহেতু মানে আগৰ পৰাই চলি আহিছে এই গৰমত ছাত্ৰ ছাত্ৰীয়ে কষ্ট পাব বুলিয়েতো গৰম বন্ধটো দিছে যাতে ঘৰতে থাকি পঢ়া শুনা কৰিব পাৰে কি ক'বা
এইটো মানে কি ক'ম আৰু এইটো ব্যক্তিগত তোমাৰ স্কুলৰ কথা কিন্তু কৰিব নালাগে বাৰু এইটো তোমাৰ চৰকাৰেও কিছু হেৰি কৰিব পাৰে ব্যৱস্থা লব পাৰে ব্যক্তিগত হ'লেও মানে তোমাৰ তেনেকোৱা স্কুল বিলাকত হেৰি কৰিব পাৰে অলপ এই কাৰণ চৰকাৰৰতো ব্যক্তিগত হলে চৰকাৰৰ কিছুমান হেৰি থাকে অধিকাৰ কৰে হয় অ ক পাতিলে চৰকাৰে হেৰি কৰিব লাগিব ব্যক্তিগত আৰু
হয় হয়
অ হয় নালাগে মই মানে কৈছিলো মানে তোমাৰ গৰম ত মানে কৰিব পাৰি এই বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব লাগে সেইটো মই তোমাক সুধিছিলো এবাৰ বাৰু
হয় হয় এই আমি ইয়াৰ পৰা ৰক্ষা পাবলৈ হলে আমি মানে নিয়মিত আমাৰ শৰীৰটো যেনেকৈ তুমি কৈছিলা যে মানে যিহেতু বেছি ঘাম ওলাই থাকে গৰমৰ দিনত আমি মানে চাফ চাফা কৰি ৰাখিব লাগিব যেনে গা ধোৱাৰ সময়ত ধৰা এই নি নিম নিম পাত তৰ যিটো পানী গৰম কৰি যদি বাল্টিত দিয়ে বা নেমু এনেকোৱা ধৰণৰ কিছুমান আমাৰ ঘৰুৱা আছে নহয় সেইবিলাকেদি যদি মানে শৰীৰটো যদি মানে দিয়া হয় বা সেই পানীৰ যদি গা ধোৱা হয় নিশ্চয় মানে আমি ধৰা যিটো মানে বীজাণু থাকে শৰীৰত সেই বীজাণুবিলাক না হয় খজুৱতিবিলাক কমে তাৰোপৰি মানে আমি আহ পানী অধিক পৰিমানত পানীটো খাব লাগিব পানী হওক নেবু চৰবত হওক তেনেকোৱা জাতীয় মানে এ পানীয় বিলাক ঠাণ্ডা পানীয় বিলাক বেছিকৈ যদি খাওঁ ভাল
হয় হয় আৰু তোমাৰ মানে কি হয় মানে এ ডেইলি কাপোৰ বিলাক গৰমত থ'ব লাগে মানে ডেইলি লাক কাপোৰ পিন্ধো আমি সেইবিলাক ডেইলি ধুব লাগে নহলে তাৰ পৰাই ঘামি আমি তোমাৰ সেইবিলাকৰ পৰা স্কিনত হেৰি
একেবাৰে তুমি ভাল কথা এটা মনত পেলাই দিছা হয় হয় এইবোৰ মানে আমি ভালদৰে চা মানে এইবোৰ চাবোন ব্যৱহাৰ কৰি বা এনেকোৱা চাৰ্ফ চাবোনে দি ধুই ধুব পখালি মানে পিন্ধিব লাগে
হয় হয় নহলে তোমাৰ আমি মানে ঘাম বিলাক থাকে লাগি থাকে ন স কিনত তেনেকুৱৈ
বাৰু আজি ভালে লাগিল তোমাৰ লগত আলোচনা কৰি আমি পিছে পৰে আৰু ভালকৈ আলোচনা কৰিম দিয়া আজি ইমানতে সামৰিছোঁ